শুনিছেনে
অ শুনিছো আপুনি
হয় শুনিছো ভাল নে
ক' দিয়া নে ভাল ভাল আপোনাৰ
মোৰো ভাল ময়ো ভালে আছো আজি ভাবো অসম অসমৰ আহ প্ৰধান উৎসৱ বিহুৰ বিষয়ে অলপমান আলোচনা কৰোঁ
নিশ্চয় বিহু আমাৰ অসমৰ আটাইতকৈ জনপ্ৰিয় ঐতিহ্যপূৰ্ণ উৎসৱ ই অসমীয়া জাতিৰ পৰিচয় আৰু সংস্কৃতিৰ গুৰুত্বপূৰ্ণ অংশ
হয় ঠিকেই গৈছে বিহু কেৱল এটা উৎসৱ নহয় ই অসমৰ মানুহৰ জীৱন কৃষি সংস্কৃতি আৰু পৰম্পৰাৰ লগত গভীৰভাৱে জড়িত বিহু অসমীয়াৰ দাপতি সাহোন
হয় বিহু মূলত কৃষিভিত্তিক উৎসৱ কৃষকৰ জীৱনৰ বিভিন্ন সময়ৰ লগত সংগতি ৰাখি বছৰত তিনিটা বিহু পালন কৰা হয় নহয়নে
হয় ঠিকে কৈছে সেই তিনিটা বিহু কি কি বাৰু
সেইবোৰ ৰঙালী বিহু বা বহাগ বিহু কঙালী বিহু বা কাতি বিহু আৰু ভোগালী বিহু বা মাঘ বিহু
হয় ঠিকে কৈছে আৰু অ ৰঙালী বিহু অসমীয়া নৱ নৱবৰ্ষৰ আৰম্ভণি আৰু বসন্ত ঋতুৰ আগমনৰ সময়ত পালন কৰা হয় সাধাৰণতে এপ্ৰিল মাহত এই বিহু উদযাপন কৰা হয় আহ আৰু এই সময়ত প্ৰকৃতি নতুন সজাই উ আহ সজাই উঠে আৰু কৃষকে নতুন আশাৰে খেতিৰ আহ কাম আৰম্ভ কৰে এতিয়াতো বাৰ ৰঙালী বিহু গলেই এতিয়া যিহেতু এপ্ৰিল মাহ পাৰ হৈ গৈছে ছে
এতিয়া লাহেকৈ কাটি মা কাতি বিহু আহিব
হয় বাৰু ৰঙালী বিহুৰ বিশেষ বৈশিষ্ট্যৰ বিষয়ে ক'ব পাৰিবনে
পাৰিম ৰঙালী বিহুৰ আটাইতকৈ ডাঙৰ আকৰ্ষণ হৈছে বিহু নৃত্য আৰু বিহু গীত ডেকা গাভৰু সকলে ঢোল পেপা গগনা আদি বাদ্যয়যন্ত্ৰৰ সৈতে বিহু নাচে আৰু আনন্দ উল্লাস কৰে ডেকা গাভৰু সকলে ঘৰে ঘৰে গৈ হুঁচৰি মালে এক আনন্দময় পৰিৱেশ বিৰাজ কৰে সেইখিনি সময়ত
হয় একেবাৰে সঁচা কথা ঠিকেই কৈছে আপুনি
বিহুৰ সময়ত মানুহে কি কি পৰম্পৰা পালন কৰে জানেনে
বিহুৰ সময়ত মানুহে নতুন কাপোৰ পিন্ধে আত্মীয়স্বজক ঘৰলৈ যায় ইজনে সিজনক শুভেচ্ছা জনায় গৰু বিহু হওক বা মানুহ বিহু আদি বিভিন্ন পৰম্পৰাও পালন কৰা হয় যেনেকৈ গৰু বিহুৰ দিনাখন গৰুক ৰাতিপুৱাই। লৈ আহ নদী বা পুখুৰীলৈ লৈ গৈ পিনে গা ধুৱাই তাৰ পিছত মাহ হালধিৰে গা ধুৱাই দিয়ে আহ তাৰ পিছত তেওঁলোকক গৰু চৰাই আনি পিনে গধূলিলৈ অহ, কল এ গধূুৰ বেঙেনা লাও বেঙেনা অহ খুৱাই যেনেকে কয় ন। লাও বেঙেনা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা বোলি হয়। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা। সেনেকে কৈ পিনে তেওঁলোকক আহ খুৱাই তাৰপিছত বিচনীৰে বিচি দিয়ে। বা তেওঁলোকক ধূনা দিয়ে, জুই দি জুই দি পিনে তেওঁলোকৰ পূজা কৰে আমাৰ অসমীয়া সংস্কৃতিতো জানেই যে গৰুক লক্ষ্মী হিচাপে আহ পূজা কৰে। মানুহে আৰু মানুহ বিহুৰ দি দিনা সকলো মানুহে ৰাতিপুৱা উঠি পিনে উম গা পা ধুই নতুন কাপোৰ পিন্ধি ডাঙৰ সৰুৱে ডাঙৰক সেৱা কৰে ডাঙৰে সৰুক আশীৰ্বাদ দিয়ে এই সকলোবোৰ পৰম্পৰা মানে বহুত আগৰ পৰাই পুৰণি আহ কালৰ পৰাই পালন কৰি অহা হৈছে। অ বাৰু গৰু বিহু বিশেষত্ব। কি জানেনে
গৰু বিহু ৰঙালী বিহুৰ প্ৰথম দিনা পালন কৰা হয় কৃষকৰ জীৱনত গৰুৰ গুৰুত্ব অতি বেছি সেয়েহে গৰুক গা ধুৱাই যত্ন লৈ আৰু সন্মান জনাই দিনটো পালন কৰা হয় আপুনি কোৱা মতে গধূলি সময়ত নতুন পঘা বান্ধে ন পঘা বান্ধে গৰুক আমি ভগৱানৰ নিচিনা প পূজা কৰো লক্ষ্মী মা মাৰ নিচিনা। সিহুৰ জীৱনত গৰু অতিকৈ প্ৰয়োজনীয় গৰুৰ পৰা আমি গাখীৰ পাওঁ গৰুৱে খেতি পথাৰত হাল বায়। অ ভোগালী বিহুৰ বিষয়ে কি কব পাৰে?
অ ভোগালী বিহু বা মাঘ বিহু মূলত ভোগ আৰু আনন্দৰ উৎসৱ হয়। খেতি চপোৱাৰ পিছত মায়ে বিহু পালন কৰে। অ এই সময়ত মানুহে বিভিন্ন ধৰণৰ পিঠা পনা লাৰু জলপান আদি প্ৰস্তুত কৰে যেনে বৰা ধানেৰে পিঠা তৈয়াৰ কৰে। চাউলৰ পিঠা বনাই নাৰিকল ৰ লাৰু বন তিলৰ লাৰু বন গুডুৰৰ লাৰু বনাই আৰু তেল পিঠা মানে ইমানখিনি বস্তু বনাই ভোগালী বিহুৰ টাইমত সেই টাইমত সেই সময়ত যেতিয়া খেতি চ কোৱা হয় তেতিয়া ভঁৰাল ভল ভৰি থাকে। আৰু সেই ভঁৰা ভঁৰাল যেতিয়া ভৰি থাকে তেতিয়া বহুখিনি মানুহে উ জলপান প্ৰস্তুত কৰে। বাৰু মেজি আৰু ভেলাঘৰৰ বিষয়ে হয় ঠিকেই কৈছে বাৰু মেজি আৰু ভেলাঘৰৰ বিষয়ে কি জানে বাৰু?
ভোগালী বিহুৰ অন্যতম আকৰ্ষণ হৈছে মেজি আৰু ভেড়া ঘৰ গাঁৱৰ মানুহে বাঁহ খেৰ আদিলে ভেড়া ঘৰ সাজে আৰু বিহুৰ আগদিনা উৰুকাৰ নিশা, ৰুৱৰে মিলি ভোজ ফাত খায় । পিছদিনা পুৱা মে তীজ্বলাই অগ্নি দেৱতাক প্ৰণাম কৰে । ভোজ বাত খোৱাৰ এটা আনন্দই বেলেগ সকলোৰে মিলি একেলগে খাই মিলা প্ৰীতি বাঢ়ে সকলোৰে পিছদিনা এটা বেলেগে উৎসাহাকে মেজি জ্বলোৱাৰ অগ্নি দেৱতাক প্ৰাম প্ৰণাম কৰ
হয় কথাটো ঠিকেই কৈছে । অ কাতি বিহুৰ বিষয়ে অলপ জান জাম জনাওকচোন
কাতি বিহু বা কঙালী বিহু তুলনামূলকভাৱে শান্ত আৰু ধৰ্মীয় পৰিৱেশ পালন কৰা হয় এই সময়ত কৃষকৰ ভঁৰাল প্ৰায় খালী থাকে। সেয়েহে ইয়াক কঙালী বিহু বুলিও। কোৱা হয়, মানুহে তুলসী গছৰ তলত আৰু খেতি পথাৰত চাকি জ্বলাই ভাল ফচলৰ কামনা কৰে। এইটো এটা শান্তিপূৰ্ণ উৎসৱ। বিহু উৎসৱ হয় বিহু উৎসৱে অসমীয়া সমাজত।
কাতি বিহুৰ সময়ত অ যেনেকে ম পথাৰত এ আকাশ বন্তি জ্বলায়। অ যাতে গোটেই বছৰটোৰ খেতি খিনি ভালদৰে হয়। সেই সেইবোৰ পালন কৰে। হয় আৰু তুলসীৰ তলত যেনেকে চাকি জ্বলাই। মাহ প্ৰসাদ দি পিনে পূজা কৰে তুলসী মাক ইয়াতে গোটেই আহ বছৰটোৰ খেতি ভালে ভালে ভালে যাওক তেওঁলোকৰ। ভঁৰাল ঘৰ জানো অ ভৰি থাকে নহয় নে বাৰু।
হয় হয়। বিহু উৎসৱে অসমীয়া সমাজত কি ভূমিকা পালন কৰে, আপোনাৰ মতে?
বিহু অসমীয়াৰ প্ৰাণ। বিহুৱে অসমীয়া সমাজত ঐক্য ভাত। তৃত্ববোধআৰু সম্প্ৰীতি বৃদ্ধি কৰে যেনে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে মিলি জুলি বিহু উৎসৱ উদযাপন কৰে যেনেদৰে। উ ডেকা ল'ৰা। বোলে ডেকা ল'ৰা ছোৱালী বোৰে বিহু হুঁচৰি গাবলৈ যায় তেতিয়া কোনোৱে মানে এইটো নোসুধে যে তুমি কোনটো জাতিৰ হয়। কোনটো ধৰ্মৰ হয় কোনটো বৰ্ণৰ হয়। তেওঁলোক। তেওঁলোকে সকলোৱে মিলি এক একে একেলগে মানে অ। হুম।বিহু হুঁচৰি গাবলৈ যায়। বেলেগ বেলেগ ঠাই বেলেগ বেলেগ ঠাইত গৈ পিনে তেওঁলোকে বিহু হুঁচৰি আহ প্ৰদৰ্শন কৰে। বিহু গীত গায়। তেওঁলোকে কেতিয়াও নকয় যে মই এইটো জাতিৰ, এইটো বৰ্ণৰ যে মই কিয় গাম বা কিয় মই কৰিম তেওঁলোক তেওঁৰ লোকে এই বিহু উৎসৱটো অতি আ - আনন্দৰে পালন কৰে। অতি উলাহেৰে পালন কৰে। তেওঁলোকৰ মাজত ক'তো ভেদভাৱ নাথাকে যে মই মুছলিম হয় মই কিয় বিহু অ উৎসৱটো পালন কৰিম। বিহু উৎসৱটো অকল অসমীয়া সমাজৰে হয় আহ আজিকালি টাইমত সময়ত মানে এইটো বহুখিনিয়ে কম হয়।
এইটো ঠিকে আছে।
হয় । বিহুৱে আমাৰ মা-মাজত মানে মিলা প্ৰীতিটো বঢ়ায়। বিহুৰ জৰিয়তে তে আমি আনন্দৰে নাচ গান গাওঁ, নাচ গান কৰিব পাৰোঁ। আনন্দৰে ইটোৱে সিটোৰ মনৰ এ ভাৱ প্ৰকাশ কৰিব পাৰোঁ। ইজনে সিজনক ভালদৰে অ মানে সাদৰ সংস্ক
হয়। আমাৰ ভাতৃত্ববোধ বহুত বি বৃদ্ধি হয় বিহুৰ
হয়। হয়। আৰু বিহুৰ লগত জড়িত খাদ্যসমূহ কি কি বাৰু?
বি - বিহুৰ লগত জড়িত খাদ্যসমূহত যেনে পিঠা, দৈ চিৰা, খীৰ পিঠা, ঘিলা পিঠা, সান্দহ, তিলৰ লাৰু, গুৰৰ লাৰু বিভিন্ন ধৰণৰ নাৰিকলৰ লাৰু, চুঙা পিঠা বিভিন্ন ধৰণৰ পৰম্পৰাগত খাদ্য - পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰা হয় বিহুৰ সময়ত।
হয়। আপোনাৰ সকলোতকে ভাল লগা খাদ্যটো কোনটো হয় বাৰু বিহুৰ সময়ত?
নাৰিকলৰ লাৰু আৰু আপ আপোনাৰ
মোৰ। মোৰো নাৰি কলৰ আৰু লাৰু গাখীৰ পিঠা মোৰ সকলোতকে অ বেছিকে মানে ভাল লগা খাদ্য।
অ' বুজিছোঁ।
হয়। আধুনিক যুগতো বিহুৰ অ গুৰুত্ব কে - একে আছেনে?
নিশ্চয়। আধুনিক যুগতো বিহু নিজৰ ঐতিহ্য আৰু সংস্কৃতি অক্ষুন্ন কৰি ৰাখিছে। বৰ্তমান বিহু কেৱল অসমতে নহয় দেশ বিদেশতো থকা অসমীয়া লোকসকলে পালন কৰে। বিহু আজিকালি অকল অসমতে নহয় সকলো ঠাইতে বিয়পি পৰিছে। দেশ বিদেশ হওঁক, বেলেগ ৰাজ্য হওঁক। সকলো ঠাইতে বিহুৱে স্থান লাভ কৰিছে।
হয়। এইটো ঠিকেই গৈছে কেইদিন মান আগত মই ঠিকেই কৈছে আগতে মই দেখা পাইছিলো। অ নিউজত যে উম আ ডাঙৰ গায়ক যেনেকে ছিংগাৰ অ হেৰি পাপন হেতে বাহিৰত গৈ দক্ষিণ আফ্ৰিকাত গৈ অ । বিহু নৃত্য অ বিহু গীত প্ৰদৰ্শন কৰিছে। অ তাৰে ল- মানুহবোৰে বহুতে ভাল পাইছে আৰু এতিয়াতো বহুতবোৰ মানে অ -অনলাইন যিবিলাক অ ব্যৱস্থা ওলাইছে, তাতে মানে বহুখিনি উম অসমৰ পৰা অ ল'ৰা ছোৱালীক গৈ কণ-কণ ল'ৰা ছোৱালীয়ে গৈ তাতে অংশগ্ৰহণ কৰে, আৰু গোটেই তাত আৰু গোটেই দেশে-দেশে আৰু যে আমাৰ বিহু উৎসৱটো কেনেকুৱা
হয়', আজিকালি বিহু অসমতে থাকি যোৱা নাই, বহুত ঠাইলৈকে বিয়পি পৰিছে আৰু বাহিৰা মানুহেতোন বিহু আমাৰ এই অসমীয়া সংস্কৃতিত বহুতেই ভাল পায়।
হয়',
বিহু আমাৰ সংস্কৃতিৰ এক অমূল্য-সম্পদ বুলি কব পাৰি কিয়?
হয়', ঠিকেই কৈছে একেবাৰে সঁচা কথা, বিহুৱে আমাৰ পৰম্পৰা সংগীত- নৃত্য আৰু সামাজিক মূল্যবোধক জীয়াই ৰাখে।
হয়',
হয়', সৰ্বশেষত বিহুৰ মূল উদ্দেশ্য কি বুলি ভাবে আপুনি?
বিহুৰ মূল উদ্দেশ্য হল- আনন্দ ভাগ-বতৰা কৰা প্ৰকৃতি আৰু কৃষিৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা আৰু সমাজত এক-একতা আৰু সমপ্ৰীতি বজাই ৰখা।
হয়', ঠিকে কৈছে খুব সুন্দৰকৈ বুজাই দিলে দে', আপুনি।
আহ', ম়োৰো বহুত ভাল লাগিল।
হয়', ঠিক আছে বাৰু আকৌ লগ, পাম ধন্যবাদ।
অহ', দিয়ক বিদায়।
বিদায়।